অ', শুনিছনে?
শুনিছোঁ, তই শুনিছনে?
অ', শুনিছোঁ, প্ৰথমবাৰ ফোন লগাই লৈ গৈ একো নুশুনিলো মই।
ময়ো, মই আকৌ শুনি আছিলোঁ দেই, তইহে নুশুনিলি মোৰ মাতটো। এই নেটৱৰ্কৰ কাৰণে হয়, অ', নেটৱৰ্ক টো বহুত শ্ল'
এই নেটৱৰ্কৰ কথা নকবি আৰু মাথাবোৰ কিবা বেয়া কৰি দিয়ে কোনোবা সময়ত দেখোন।
তই এয়াৰটেল চলাওঁ নে, জিঅ' চলাওঁ?
জিঅ', জিঅ' তই?
মোৰ এয়াৰটেলো আছে জিঅ' আছে বাৰু এই হেইয়া আমাৰ এখনত জিঅ' টাৱাৰ আছেই, আমাৰ পৰিয়ালতে এঘৰ আছে নহয়।
কাৰৰ ঘৰ হঐ হেৰি
ৰাস্তা কাষৰ যে
আহ গ'ম পাইছোঁ আহ
কেলে জানোঁ জিঅ' টো ইমান শ্লো হোৱা পাই
তাকে জানোঁ পাই ব কিন্তু আমাৰ ঘৰত এয়াৰটেল নাপায় আকৌ মানে পাপ পাপাই এতিয়া ফোন চোন কৰিবলৈ সেই ভাল হয় কিন্তু নেটৱৰ্ক নাপায় এয়াৰটেলত
অ' অ' আমাৰ এই এহেঁতে কিবা অননেই নকয় নেকি অন কৰিব লাগে চাগে দেই
অহ' ন টাৱাৰটো বহাইকে বহাই কেনেনো যদি অননি নকয় হয় নহয় বাৰ
জানো মই মানে সন্দেহতে কলো কাৰণ ইমান ওচৰতে টাৱাৰ তথাকি নেটৱৰ্ক নাপায়
নিজে বহাই নে নে চৰকাৰে বহাই বাৰু
এইটো চৰকাৰে নবহাই টাৱাৰটো মানে তো এপ্লাই কৰিব লাগে কোম্পানীয়ে তাৰপিছত ত সেইটো যদিহে তটো এপ্লাইটো যদি একচেপট কৰে
অ '
তেতিয়াাহলে বহুৱাই দিবহি আহি পেলাই আকৌ তাৰ উপওৰঞ্চি টকা। পাবিহে ঢেৰ পায় টকা
অ টাৱাৰ থকা কাৰণে নে
আহ তহঁতৰ এতিয়া তহঁতৰ মাটিত যদি টাৱাৰ এটা বহুৱাই ল'ব পাৰ।
আহ আহ
তই মানে ষোল্লৰ পৰা বাইশ চৌবিশ হাজাৰ টকা দৰমহা পাই থাকিবি।
কিন্তু সেইটো কণনো খৰচ পাতি হোৱা চাগে হয় নে নহয় বাৰু
এ টকাও খৰচ নাই
পঢ়াইো ন তেনেকুৱা তাৱাৰ বহাই বহাই লোৱাই ভালচোন।
চৰকাৰী চাকৰি নালাগে
নালাগে সেইটোৱে
এপ্লাই কৰি থাকিলেও মানে তোৰ একচেপট কিছুমান নকৰে বহুতে মানে একচেপ্ট নকৰে এইটো কিছুমানে কেতিয়াবা নিজে। মানুহ বিচাৰি আহে মানুহে
আহ
হ বহাবলে মাতি দিব নেকি
অহ
কিন্তু এবাৰ এতিয়া আমাৰ ওচৰতে জিঅটা বহুৱালে নহয় এতিয়া আমি মানে যিমান চেষ্টা কৰো লৈ থাকিলেও এতিয়া বহাব নোৱাৰো আৰু এটা
অ' সেইটো হয় বাৰ আমাৰ এইকণত আকৌ নাই নহয় গম পা নে
এ এইখনত মানে তহঁতৰ ঘৰৰ পৰানুহ এইখন কিমান দখ
আহেই কো বাহ হয় উব হয় পাৰেক
সেই আমাৰ আমাৰ এইটো চাৰিআলি পাৰ হৈ ইটো চাৰিআলিত থ কোনোবাই বহুৱাব পাৰিব কিন্তু এইকণত নোৱাৰে আৰু এতিয়া ইয়াৰ পৰা তো বেলেগী মানুহলৈকে আৰু সেইফালে সেই বৰপঠা মানুহলৈকে নোৱাই কোনেওবোৰ ভাব
অ- অ হেৰি নহয় এই তামোলীৰ ঘৰো কিনো
তামুলীহঁতৰ ঘৰতো আগতে এয়াৰচেলো আছিলে
উম,
তাৰপিছত এতিয়া জানো কি জেনেৰেটোহে চলি থাকে বোলা।
অ' সত কি কাৰেণ্ট নাযায় নি ঘৰ
অ' যদিহে টাৱাৰত ডি জে এটা থাকে
উম।
অ' মানে টাৱাৰত ডিজে এটা থাকে মানে ডিজে থাকেই টাৱাৰত
অ'
তেতিয়া সেই দ্বিতীয়টো পৰাায় গোটেই ঘৰৰ কাৰণে চলি থাকে।
অ' দতিৰাাক কি মানে বিল চিলো নাহে নেকি তেতিয়া
এ ঘৰৰতটো যদি সিহঁতটাৰ পৰাই চলি থাকে আৰু কেলে
অ'
বিল আহিব তাতেতো দুই নম্বৰী কয় কিছু মানে ত' এতিয়া ধৰি ল যোনটো ঘৰলে যোনটো এনেকে ইলেক্ট্ৰিচিটি তাৰ আছে মানুহৰ সেইটো ব্যৱহাৰ নকৰে অকল সেই ডি জেপা চলাই থাকিব বিচাৰে তাবাৰক
আহ
সেইবোৰ কথা আকৌতো তাৰ এই ডিজেৰ টোত তেল ভৰাবলৈও বহুত টকা আহে লিটাৰ লিটাৰ তেল আহে টকা নাহে।
উম উম।
আমাৰ এনে চাবিছোন কাৰেণ্টটো গুচি গলে আমাৰ নেটৱৰ্ক বোৰ শ্ল' হৈ যায়।
আহ আহ আহ আহ।
লক্ষ্য কৰি কথাটো এনেই সাধাৰণতে যিমানটো চলি থাকে তাতকে শ্ল' হৈ গুচি যায়।
অ সেইবোৰ শিৱোৰ আকৌ মই আজিলৈকে ইমানকে লক্ষ্্য কৰি পোৱা নাই আকৌ।
অ কাৰণতটো কি জানো নাই তোৰ যোনবোৰ টাৱাৰৰ মানুহবোৰে মানে কি ডিজে টো চলাই দিব লাগে। তেতিয়া টাৱাৰ টো নেটৱৰ্কতটো বেছি পায়। মানে ভালকে পাই থাকে কিন্তু সেই তেলতটো বচাবলে সেই ডিজেটো বন্ধ কৰি থৈ দিয়ে ডিজে তেলেই নাথাকে মানে। তাৰপিছতে হেৰি সেই তেলটো বেছি দিলে ধৰি, ল এশ লিটাৰ তেল আহিলে এমাহত এশ লিটাৰত তেলৰ যদি তোৰ পঞ্চাছ লিটাৰ ধৰি ল ডিজিত ভৰালে বাকি পঞ্চাছ লিটাৰ কি এনেই সেৰিয়াত চলি থকাত এ মাৰ্কেটৰ দামতকে ধৰি লও বিশ টকা কমত বেছিছে। হা ধৰিল আশি টকাকে বেছিল। ছিলো পঞ্চাশ লিটাৰ পঞ্চাশ এইফালে কিমান এশ টকাকে বেছিলে পঞ্চাশ লিটাৰত পঞ্চাশ হাজাৰ টকা।
উম উম।
তই ভাবচোন কিমান টকা উপাৰ্জন কৰিব পাৰে নহয়।
এইটোয়ে এইটো ধোন বেলেগকে ধৰোন চৰকাৰী চাকৰি দৰকাৰেই নাইচোন হয় নহয় বাৰু।
অ তোৰ নাই আৰু তোৰ ধৰি ল পথাৰ মাটি অকমানি যেনিবা টাৱাৰ বহাবলে দি দিলি পথাৰ খনেনো এ এ এডৰা পথাৰেতো এবছৰত তোৰ এই মাহে চৌবিছ হাজাৰ টকাকে বা মাহে দহ হাজাৰ টকাকেও উৎপাদন কৰি নিদিয়ে।
সেইটোৱে।
কিন্তু টাৱাৰটো বহাই দিলে আকৌ মাহে দছ হাজাৰ টকাকে বাৰ মাহত একলাখ বিশ হাজাৰ টকা।
উম। সেইটোয়ে তাকে তাৰপৰা হেৰি নহয় গুৰুকে মৰাকৌ এইটো কথা আজিহে গম পাইছো আকৌ
অ বহুত দুুনীয়া কবিতা এটা আছে।
তাকে বায় তথাপি যে সেই মানুহবোৰে যে অ না সেই তথাপি যে সেই মানুহবোৰেজে অন কৰি নিদিয়ে
কিছুমানে দিয়ে তাৰ ভিতৰতে কিছুমানে নিদিয়ে আৰু।
উম, সেইটোৱে আৰু লাভ লাভ খাই চাগে
অ, সেইটোৱে লাভ
সেইতে অ আজি কিন্তু ৰ'দটো কম ৰ'দ নহয় আকৌ গম পাৱ নে
অ, টো ধেত তেৰী মই দুবাৰ গা ধলো
উম,
এবাৰ চিলিণ্ডাৰ আনিবলৈ গ'লো যি গৰম উঠিলে তাত যি ভিৰ
ত, কোৰ প্ৰা আনিলি গেছ চিলিণ্ডাৰ।
মই এই আধা বাটতে পালো গাড়ীখন পালো লৈ আনিলো।
অ', অকলে গৈছিলি নে নাই কোনবাই গৈছিল লগত।
ন অকলে গৈছো। স্কুটিতে বান্ধি লৈও গৈছো আৰু।
অ-অ-অ আমাৰ আমাৰ হেৰিয় দীঘলা বৰা খবৰ কেনেকুৱা ত ভাল আছে নে নাই গা।
ভাল হৈছে ভাল হৈছে। সি এতিয়া ঘৰতে আছে, আৰু বইল চইল খাই।
আহ সি গোৱা হেৰিয়ত যোৱা কথা আছিলে। লখিমপুৰ যোৱাৰ কথা আছিলে।
পচিমপুৰ যাব তোৰ অহা মাহতহে
অঁ, অঁ।
ইন্তানশিপ আছে নাই হেত?
অঁ, অঁ, অহা মাহত মানে কি হয় ধেৰি হয় অ, আগষ্ট তনে কিহৰ
জুুলাই আগষ্টত অঁ
অঁ, অঁ।
আমাৰ কথা এটা জান নাই হেল্ল'। এই ইউনিভাৰ্চিটিয় আমাৰ হাতৰ কাম দিছে নহয় ডিপাৰ্টমেণ্টৰ পৰা
কি দিছে।
এই ফুলৰটাপ লাগে বোলে।
চে, কথা বৌ এতিয়া বাৰু এই ইউনিভাৰ্চিটিত বা হাতৰ কাম দিবলৈ থাকে নে বাৰ
তাকে সেইব বাকী আমাৰ লগৰবো দিলে মই মানে দিয়া নাই। তাৰপিছতে আজি কি কৰিম বুলি ভাবি থৈছো দেই, হেৰিয়া পা গগুলৰ পৰা তাপ এটা ফটো মাৰি গ্ৰুপত দি দিম যে ছাবমিটেড বাই ৰক্তিম হাতৰ কাম।
উ ম
সেয়াত তোৰ চাৰে তিনটা চাৰিটা মান বজাত দিম তেতিয়াতো ইউনিভাৰ্চিটি বন্ধ থাকে। সেইটো কামকে কৰিম আৰু তোৰ আচি যাত
এতিয়া নহয় এতিয়া সাতৰ কাম দিয়ে সেইটোৱে
এ নহয় চাগে এইবোৰ কম্পালচ চৰি নহয় চাগে দেই মানে মই নাজানো।
তাকে, তাৰপা হেৰি নহয় এইটো কি তহঁতৰ চাম্মি চাম্মিদে দেত কেতিয়া দিছে?
কিহৰ ইন্টাৰ্নচিপ ৰিপৰ্ট?
উম।
অ মই গম নাপাও নহয়। হেৰিয়াত অলপ এই নটিচখন ভালকে পঢ়িলে গম পাম। মই যে ৰিপৰ্ট বনোৱাই নাই।
অ অ।
নাজানো আৰু কি হয়। এলাহতে বনোৱা নাই আক'।
অ তহঁতৰ বনাবলে হ'ল কাৰণ তহঁতৰ আগৰ পৰাই দিছে নহয় কৰিবলে হবলা।
অতো বনাব হ'ল খালি এলাহ লাগি আছে। তই লিখি দিব পাৰিবি নি?
মই নে? ম মই ঘৰৰ কামেই কৰিম নে মই এতিয়া ইণ্টাৰ্নশ্বিপে কৰিম বাৰু তাকো এক্সট্ৰাকে সেয়া লিখিবলে মোক সময় নহ'ব নহয়। যদি হয় বাৰু কম বাও।
কম নহয়, মই বাৰু দি থৈ আহিম কাগজ-চাগজ।
আহিবি। হ'ব দুহেজাৰ টকা এটা লৈ আহিবি তেতিয়া।
হ'ব দুহেজাৰ টকাহে ন! হ'ব দি দিম কি।
নহয় বাও স্কল পাওঁৱেই নহয়।
অ তাকেহে। মই এই নতুনকে ট্ৰাঙ্ক এটা কিনিছোহে আকৌ পইচা অলপ থবলে মানে। বেংকত থবও নোৱাৰো টেক্স লাগি যাব।
হয় নেকি? সেই এইটো বুলি কয় সোণৰ কিনিলি নে ৰূপৰ?
নাই মই তামৰহে কিনিছো মানে মানুহে বেছিকে গম পালেও বেয়া নহয়।
অহ, সেইটো হয় বাৰু
মানে চকুত নলগাকে কিনিছো আও
তাকেহে, কেইদিনমানৰ পিছত দেখোন তই আম্বানী হবিগে দেখোন।
গৈ আছো, নকবি আৰু মানুহক চকু লাগিলে আকৌ
তাকেহে, তেতিয়া চাগে ইয়াৰ পৰা যাবিগে নহয়।
ইয়াৰ পৰা যামটো, মুম্বাইত ফ্লেট কিনিম।
সেৰিয় গুইত কিনিবগৈ, মুম্বাইত কিনাতকে তই সেৰিয় গুইত কিনিব পাৰিবি আকৌ ভোজ খালিফা যে
হব দে তাতো এটা কিনি দিম, কি কথা আছে পইচাৰ অভাৱ
তাত তই এডভাটাইটাইজ এটা দিয়াই দিবি। কেইটা, অহ হেৰি কৰিবি নহয় এডভাইটাইজ দিয়াব নোৱাৰি জানোঁ।
পাৰি পাৰি, শ্বাহৰুখ খানৰ জন্মদিনত তাত দিয়ে নহয়।
অহ, সেইটো কাৰণে তইও এটা দিয়াই দিবি।
কিনো আৰু দি দিম।
উম
আৰু তহঁতক কিবা কিবি লাগে যদি কবি, ক'বাত মাটি বাৰী, কিবা সা- সম্পত্তি লাগিলে
তই, তইদি অহ তই দিবি নি?
অ চবকে দিম, চিনাকী মানুহবোৰকনো নিদি কাক দিব
তাকে সেইটোৱে, তোক সহায় নকৰিনো কাক কৰিবি সেই দে, হেৰি কৰিবিচোন মোক হেৰি এখনকে দিবি, মানে এতিয়া মোৰ বৰ্তমান মানে ফোন এটা বৰ প্ৰয়োজন হৈ আছে, তই ফোন এটাকে দিবিচোন তেতিয়া।
হব চাহটো ভিতৰ মুলে স্কিনচট দিলেই হ'ল, মই লাহেকে পইচাটো মাৰি দিম।
ছেভেনটিন লওঁ নে, ছিকচটিন লওঁ
চেভেনটিন ল এতিয়া ছিক্সটিন নচলাবি য়াও পায়। ছেভেনটিন প্ৰ' মেক্স লবি।
তাকে আই পেড তাকে লও নেকি।
আাইপেড এটাও লৈ লওঁ আকৌ কি কথা আছে।
সেইটো তো পইচা দিবি যেতিয়া তকে লৈ লওঁ মই সেইটোকে ভাবিছো লওঁ বুলি।
লৈ লবি, লৈ লবি যি মন যায় তাকে ল'বি একো আপত্তি নাই।
তই এনো আৰু তই এনে বাকচ কিনিছে তই ভৰাবলে সেইটোৱে।
অ' তাকে মাটিত অলপ পইচা খিনি উলিয়াই পেলাম আৰু তহঁতকে বস্তু দিম গাঁৱৰ প্ৰতি প্ৰতিঘৰ মানুহকে।
তই হেৰি কৰিবি খানোতে মোক মাতিবি আৰু মানে তই পইচা খিনি খৰচ কৰি থাকিবি তেতিয়া মানে তই ধৰি ল'। আকৌ পইচা আহিলে তো ভৰাবলে জেগাটো ওলাব যে।
অ, সেইটোৱে সৈতে, মোৰ এতিয়া ডাঙৰ অসুবিধা সেইটোৱে হৈছে।
খৰচ কৰিবলৈ ঠাই নাই নেকি?
কিমান খাম মই অকলে?
অঁ!
বাকী আৰু এতিয়া! এইবোৰ দান বৰঙণি দিছোঁ, গাঁৱৰ জাকে-তাকে গাডী-গোড়া কিনি লৈ দিছোঁ। কেইদিমান আগত এই, মিল থকা মানুহ ঘৰত ট্ৰেক্টৰ এখন কিনি দিলোঁ।
হয়নি?
অঁ মই কিনি দিয়াহে এইবোৰ।
তই হেৰি কৰিব পাৰচোন! এই তোক, এতিয়া গাঁৱৰ প্ৰতিঘৰ মানুহতে যে হেৰি কৰিব যে, এইটো উৰণি যে লগাব, তই দেখোন লগাই দিব পাৰ দেখোন।
অঁ, ৰোৱনী।
অঁ!
ৰোৱনী মই লগাব পাৰোঁ, এতিয়া। আকৌ হেৰিয়াত চাউল দিয়ে আছে নহয়। সমবায় চাউল খিনি কোনে দিয়েনো?
অ'।